হেলৌ, অ নমস্কাৰ, কি কৰি আছা?
এ আছো ৰ'বা এনে বহি, তুমি?
মইও আছো অলপ বাহিৰলৈ ওলাই আহিছো।
অ, অ বাকী চাহ পানী খালা?
চাহ পানী খালো দিয়া।
উম, উম, উম খালো খালো। তোমাৰ এতিয়া আমাৰ বহুতো উন্নত মানৰ যন্ত্ৰ-পাতি ওলাই আছে ন?
হয়, হয়, আমাৰ ভাৰতবৰ্ষ এতিয়া বৰ্তমান সময়ত বহুত প্ৰযুক্তি বিদ্যাত যথেষ্টখিনি আগবাঢ়ি গৈছে।
হয় হয়।
ধৰা তোমাৰ এই আগতে যাতায়াতৰ ব্যৱস্থাটো ইমান এটা সেই নাছিল আৰু ঠিক নাছিলে, এতিয়া মানে বহুতো ডা অ, ডাঙৰ-ডাঙৰ মানে কম খৰচতে মানে যাব পৰাকৈ সুবিধা কৰা কৰি কিনে সকৰাই দিছে আৰু তোমাৰ।
অ, মানে সকলো দিশতে অকল ৰাস্তা-ঘাট বুলি নহয় বা অকল তোমাৰ, তোমাৰ কি বুলি কয় আমাৰ যিবিলাক চলাচল কৰিবৰ বাবে যান-বাহন অকল সেই যান-বাহন বুলিয়ে নহয় সকলো দিশ শৰো পৰা আমাৰ ভাৰতবৰ্ষ বৰ্তমান সময়ত প্ৰযুক্তি বিদ্যাত আগবাঢ়ি গৈছে। এতিয়া আমি এনাই আমি এনাই আগতে গম পাইছিলো যে চাইনা প্ৰযুক্তি বিদ্যাত একদম ওপৰত আছে। এইনে চাইনা, জাপান নু বৰ্তমান সময়ত ভাৰতবৰ্ষ তেওঁলোকৰ সমানে মানে কাবিলা কৰিবলৈ মানে বৰ্তমানন সেই পৰ্যায়ত আহি পৰিছে আৰু তোমাৰ। নিজৰ তেহিতা আমাৰ প্ৰযুক্তি বিদ্যা চাৰিওফালেদি আগবাঢ়ি যাব তিতা আমাৰ কিমান মানে ভাল লাগে ন?
উম, হয় হয়।
আৰু মানে ধৰা তোমাৰ চাবা আগতে মানে এ বহু কাম মানে মানুহে হা- তেদি কৰিছিল, কিন্তু এতিয়া তোমাৰ মোবাইল ৱন বা কম্পিউটাৰ বা ইণ্টাৰনেট এ আৰুতো বৰ্তমানতো এ আই ওলাইছে ন'?
অ
এ আইৰ দ্বাৰাও মানে বহুখিনি মানে দ্ৰুত ভাৱে মানে কৰি আছে আৰু তোমাৰ। আগতে এইখিনি সুবিধা নাছিল আৰু।
নাছিল আগতে। আগৰ মানুহে হাতেৰে চিঠি লিখিছিল হয়নে? আগৰ মানুহে হাতেৰে চি- ঠি লিখিছিল এজন মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ বা যোগাযোগ কৰিবলৈ। কিন্তু এতিয়া বৰ্তমান, হা এটা ছেকেণ্ডৰ ভিতৰত মানে আমেৰিকাত থকা মানুহ এজনৰ লগতো আমি কথা পাতিব পাৰো। মুহূৰ্ততে, হয়নে? চৌবিশ ঘন্টাই তেওঁলোকৰ লগত আমি সেই সম্পৰ্কত থাকিব পাৰো। হয়নে? কল, ভিডিঅ' কল আদিৰ জৰিয়তে তোমাৰ আমি ইজনে আনজনক চাব পাৰোঁ।
হয় হয় আৰু তোমাৰ প্ৰযুক, উম
আগতে তোমাৰ কেনে আহা নাছিল। আমি ধৰি ল একমাহ এক বছৰলৈকেতো দেখাই পোৱা নাছিলো মানুহজনক। হনে? এতিয়া প্ৰযুক্তিবিদ্যা অহাৰ লগে-লগে আমি তৎক্ষণাত মানে দে, মন গেলে
ছেকেণ্ডৰ ভিতৰতে আৰু কৰিব পাৰি। মানে আমাৰতো তুমি গমেই পোৱা দেখোন। প্ৰযুক্তিবিদ্যাই মানে আমাৰ যথে- ষ্ট মান্তি মানে সহায় হৈছে ধৰা তোমাৰ পঢ়া শুনাৰ লগতেও বা বেংকৰ লেনদেন বা বজাৰ বা টিকেট আজিকালি ট্ৰে, অ, ট্ৰেইনৰ টিকেট বা ফ্লাইটৰ টিকেট। বা তোমাৰ হোটেলৰ ৰুম বুক কৰিব বা খোৱা হ- হ, খাবলৈ। মানে কেইচকেণ্ড মানৰ ভিতৰতে মানে যোগাযোগ কৰিব পাৰে এইখিনি সকলোৰে লগত মানে।
হয় হয় আৰু চ' সেইখিনিতো পাৰিয়ে আৰু চোৱা আগৰ আমাৰ এতিয়া বৰ্তমান সময়ত আগতে মানুহে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰিছিল। বা দূৰ দূৰণিলৈ যাবলৈ ভয় কৰিছিল। ৰাস্তাবিলাক চিনি নাপালে কি হব? বা ধৰি লোৱা তোমাৰ বাট পথতন যেন ভুল যায় হেৰাই যায় কেনেকে আহিব হয়নে। তেওঁলোকে তো চিনি নাপায় জানি নাপায় এতিয়া বৰ্তমান সময়ত যদি এজন এজন লৰাই আমাৰ ভাৰতবৰ্ষৰ য কিছুমান স্থান চিনিও নাপায় ত তেতিয়া সি তেওঁৰ মৰ্জিৰে মানে নিজে আগবাঢ়ি ওলাই যাব পাৰিব কাৰণ তেওঁৰ লগত ধৰি লওক আমাৰ এতিয়া বৰ্তমান সময়ত মোবাইলত মেপ আছে। সেই মেপ অনুসৰণ কৰি কৰি তেওঁ মানে জাগা উওঁলাই পেলাব পাৰিব যিমান আমি বাহিৰত যাই যদিওবা আমেৰিকা চেমেৰিকালৈ যাওঁ তাতো যদি আমি হেৰাই যাওঁ তেতিয়াও আমি ওলাই আহিব পাৰিম কিন্তু সেই নিৰ্দিষ্ট স্থানলৈ না ত কিমান কিমান প্ৰযুক্তিবিদ্যাত এতিয়া আগবাঢ়ি গৈছে বৰ্তমান সময়ত। আৰু চোৱা এতিয়া বৰ্তমান সময়ত আমাৰ চবতকে ডাঙৰ চবতকে ডাঙৰ কোম্পানীটোৱে হৈছে পৰ্যটন বুজি পাইছে ন পৰয টনে আমাৰ বৰ্তমান সময়ত অৰ্থনীতিত বহুত বিকাশ কৰি আছে। যথেষ্টখিনি বিকাশ কৰি আছে চেত চাবা এতিয়া এতিয়া বৰ্তমান সময়ত যোনবিলাক বাহিৰৰ দেশত থকা মানুহবিলাক বাহিৰা দেশত থকা মানুহবিলাক যেতিয়া আমাৰ ভাৰতবৰ্ষলৈ আহিব বা তেওঁলোকে তেওঁলোকেতো এখন নিজা সূচীপত্ৰ ত বনাই ন যে আমি কত যাম পঢ়িম ক'ত থাকিম?
উম
কি কি চাম? ত' সেই বস্তুবিলাক তেওঁলোকে ইতিমধ্যে অনলাইনযোগে চাব পাৰে। কোনটো ৰুমত থাকিব যায় কিনে, সেই ৰুমটোত কি কি আছে ভিতৰৰ পিনে? সেইবিলাকো আনকি তেওঁ মানে ৱেবচাইটৰ জৰিয়তে চাব পাৰে। হয় নে নাই? কোনখিনি জেগাত কোনটো বস্তু আছে বা ৰুমটোত কিবা তেওঁ মনে বিচৰা ধৰণে হওঁক সকলোবোৰ বস্তু আছে নে নাই তেওঁ থকা যোনখিনি জেগাত ৰুম ল'ব সেইখিনি জেগাৰ পৰিৱেশটো কেনেকুৱা? কেনেকুৱা মানে চাইডে চাইডে? ত' সেই আটাইবিলাক বস্তু মানে নোযোৱাকে চাব পাৰে।
উম
নোযোৱাকৈ চাই থাকিব পাৰে। এতিয়া আমাৰে কেতিয়াবা জাগা চাবলৈ ইচ্ছা একদম হুবহু তেনেকুৱা ঠাই চাব পাৰো, যোনটো জা যাব বিচাৰোঁ বা খাব বিচাৰোঁ। হয় নে আৰু এটা বস্তু ভাল দে। তেতিয়া ক'লে ইতিমধ্যে যে ৰে'লৰ টিকেট বা বিমান টিকেট এইভাগে হোটেল তোটেল বুকিং কৰিব লাগিলে প্ৰায় আগতে বুকিং কৰি থব পাৰে আজিকালি। হা ত' সেই বস্তুটো দেখিনে দেখিছেনে আগতে মানুহে জাগাত যায় কিন্তে লা মানে শাৰী পাতি লাইন ধৰি ধৰি ধৰি ধৰি মানে বহুত কেইদিন ঘূৰি আহিব লগা হৈছে কিন্তু আজিকালি মুহুৰ্ততে মানে মই কালি ধৰি লওঁ অমুকলৈ যাম আজিয়ে টিকেট কাটি দিছো। এনেকুৱা চিষ্টেম আৰু তাকো ষ্টেচনলৈ নোযোৱাকে টিকট কাটিব পাৰি।
হয়
সেইবাৰ আমাৰো সেনেকুৱা আছিল আমি যেতিয়া ডিব্ৰুগড়লৈ ভৰ্মন কৰি আছিলোঁ।
অ'
ত' ভাবি আছিলোঁ আমি নাইট চুপাৰত যাম কিন্তু মুহূৰ্ততে কি হ'ল তোমাৰ নাইট চুপাৰখনটো নাহিল ত' আমাৰ এতিয়া কি হ'ব? আগৰ দিনা গম পালো যে নাইট চুপাৰখান নাযায়। আমি সিদিনাখনে লগ লগ মানে এই টিকেট টিকেট চেণ্টাৰত গৈছোঁ। যাই কিন্তে লেপটপতে টিকেট কাটিছো। টিকেট কাটি আমি তাৰে সিদিনা লগ লগ আমি ডিব্ৰুগড়লৈ যাত্ৰা কৰিব গৈ
হা
যদি সেই প্ৰযুক্তিবিদ্যা নাথাকিলে হয়, আমি সিদিনাখনে মোৰ যিটো মই কামৰ বাবে গৈছিলো, সেই কামটো সিদিনাখনে কৰিব নাপালো হয়।
উম হয়।
হয় নে?
অ' হয় হয় আৰু তোমাৰ মানে উম আৰু তোমাৰ শিক্ষাৰ ক্ষেত্ৰতো মানে প্ৰযুক্তিবিদ্যা মানে বহুত সহায় কৰি আছে।
শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট
ধৰা আজিকালি তোমাৰ অনলাইন ক্লাছ বিলাক কৰিব পাৰি ঘৰতে থাকি বা ধৰা আৰু ডিজিটেল আৰু লাইব্ৰেৰী। তোমাৰ বহু মানে এপ আছে তোমাৰ। শিক্ষাৰ লগত জড়িত থকা মানে সেইবিলাকৰ পৰা তোমাৰ ন। নতুন নতুন মানে জ্ঞান আহৰণ কৰিব পাৰি।
পাৰি পাৰি যথেষ্ট‌ খিনি পাৰি।
উম কভিড উম। কভিড নাইনটিনৰ সময়ত তোমাৰ সেই মহামাৰী যেতিয়া হৈছিল তেতিয়া। ত' বিদ্যালয় বন্ধ আছিল ন অনলাইন ক্লাছে হৈ আছিল এতিয়া সেইটো টাইমত।
অনলাইনে হৈছিল সকলো বিলাকৰ আমি লাইফ। ক্লাছ কৰিছিলোঁ গ্ৰুপ বিলাকত চা। ছাৰ হতে শিকাইছিল নোটছ বিলাক দিছিল হয় নে ত' এতিয়া চাবা। এতিয়া বৰ্তমান সময়ত চাব গ'লে তোমাৰ। আমি চাৰি বেৰৰ ভিতৰত আৱদ্ধ নাথাকে। আমাৰ সুবিধাৰ্থে ধৰি লও নিজা সুবিধাৰ অৰ্থে আমি এটা। মানে নিজৰ ঘৰত থাকিও আমি পঢ়িব পাৰো অনলাইন যোগে হয়নে নাই। এতিয়া চাবা এতিয়া কোনোবা ল'ৰা এজনে এ, পি, এছ, চি, বা ইউ, পি, এছ, চি বা তোমাৰ। এছ এছ চিৰ এ মানে তৈয়াৰ কৰি আছে হয় না।
উম উম।
ত' তুমিটো কোচিং লোৱাৰ বাবেতো এতিয়া তুমি দেলহী যাব নোৱাৰা।
উম।
বা মুখাৰ্জী নগৰ যাব নোৱাৰা।
উম উম।
ত আমি ঘৰত বহিয়ে তাৰ অনলাইন মানে মানে তোমাৰ সেই অনলাইন। ক্লাছবিলাক ধৰি ল।
উম।
কিনি লৈ কিন্তু ধৰি লও আমি তাত পঢ়ি আছোঁ কম পইচাতে।
কম মূল্যতে।
কম মূল্যতে ত' চোৱা কিমান সুবিধা হৈ পৰিছে যে।
হয় হয়।
আজিকালি তোমাৰ বেংকৰ ক্ষেত্ৰত তুমি ক'লাই তেতিয়া যে আজিকালি। পইচা লগত ৰাখিবই নালাগে। আগতেটো পইচা লগত ৰাখিছিল মানুহে কিমান চুৰি হৈ গৈছিল কিমান হেৰাই গৈছিল হয় না।
হয় হয়।
আজিকালি তোমাৰ মানে মোবাইল চুৰি এইগিলা কথা নাই।
উম।
তেওঁলোকৰ বেংকৰ পইছা বেংকতে থাকিব।
হয়, হয়।
মানে অকস্মাত মানে মুহূৰ্ততে তোমাৰ। পইচা অনলাইন যোগে মাৰিব পাৰে ইয়াৰ পৰাই বহুত দূৰলৈ।
উম, উম।
এতিয়া আমেৰিকাত থকা মানুহ এজনলৈ মানে পইচা ট্ৰান্সফাৰ কৰিব পৰা যায় হেনে।
উম, হয়, হয়।
আগতেই টো আৰু মানুহে দিব যাব লাগিছে।
উম, উম।
তালৈকে দিবা য।
হয়।
তে দূৰত থকা মানুহ এজনক পইচা দিব যোৱাটো সহজ নহয় না।
উম, হয়, হয়, সেইটো।
এই প্ৰযুক্তিবিদ্যাই কিমান খিনি আমাক সহায় কৰিছে।
বহুখিনিয়ে মানে সহায় কৰি আহিছে ধৰা কৃষিৰ ক্ষেত্ৰত টো মানে বহুখিনি আজিকালি তোমাৰ সাৰ চ চতিয়াবৰ কাৰনে ড্ৰন ব্যৱহাৰ কৰে। দেখি আহিছোঁ তোমাৰ ড্ৰোন বা আৰু আগতে নাঙলৰে হাল বাইছিল কিন্তু এতিয়া ট্ৰেক টৰ ব্যৱহাৰ কৰে মানে ক'ম সময়তে আৰু।
ক'ম সময়ৰ ভিতৰতে হয়। আৰু ধান কাটিবলৈ আজিকালি উন্নত-উন্নত মানৰ মেচিন ব্যৱহাৰ কৰে।
হয়, হয়।
আনকি ধান ৰুবলৈও মানে মেচিন ব্যৱহাৰ কৰা হয়।
মানে যেতিয়া মৰণা মৰা হয়, সেইটো মানে উন্নত মানৰ মেচিন ব্যৱহাৰ মানে তোমাৰ অলপো নষ্ট নোহোৱাকৈ আৰু সেই কৰিব পাৰি আৰু।
হয়, হয়, হয়।
উম।
আৰু যান বাহন বিলাকো দেখিছেনে কিমান উন্নত মানৰ যান বাহন আহিছে? প্ৰযুক্তিবিদ্যা থকা, কিমান মানে মানে চেফ কিমান মানে চেফ থকা বাহন বিলাক তৈয়াৰ কৰি উলিওৱা হৈছে, কিছুমান গাড়ী এনেক এনেকুৱা আছে তোমাৰ ভাঙি ভাঙি-চিঙি চুৰমাৰ হৈ যায়, কিন্তু হ'লেও মানুহৰ একো নহয়।
হয়, হয়।
ত' কিমান প্ৰযুক্তিবি্যা্য়হ কৰি সেই গাড়ী বিলাক নিৰ্মাণ
বহু চেফটি আছে আৰু সেই গাড়ীখিনিত।
অ'। আজিকালি চাবচোন প্ৰযুক্তিবিদ্যাৰ জৰিয়তে তোমাৰ কিমান কি ঘৰ বিলাকো তৈয়াৰ কৰিছে হয় না, আমাৰ ভূমিম্পৰ্কৰ ভূমিকম্পৰ পৰাই মানে বাচিবলৈ।
উম, উম।
ত' যথেষ্টখিনি প্ৰযুক্তিবিদ্যায় আমাক সহায় কৰিছে আৰু ভৱিষ্যতে আৰু হৈও থাকিব চাগে প্ৰযুক্তিবিদ্যা মানে আগবাঢ়ি উন্নত হ'ব।
উম, হ'ব।
ইয়াতকে আৰু উন্নত হ'ব তে ঠিক আছে বন্ধু। ভাল লাগিল বাৰু দিয়া ধন্যবাদ।